অ দুপৰীয়া ৰন্ধা বঢ়া কৰিছা?
আহ।
অঁ।
এ আমাৰ চাহ খাবলৈ লৈছো মানে আহ মই চাহ খাবলৈ লৈছো। চাহ কন খাই লওঁ বোলো। তাৰপিছত হেৰি কৰিম আৰু মই কাম অঁ ভাত ৰান্ধ ভাত টো অকণ দেৰিকে বনাম, খানা এটা আছে।
অহ, অহ।
এ ৰুটি ৰুটি খানা অ। আমি কেইজনী মানে লগ লাগি পেলাই খাম তাৰ আগতে বোলো চাহ অকণ খাই লওঁ।
অঁ।
কি আজি কি বনাবা?
আজি এই কলীয়াজাৰ মাছ যে
অঁ।
যাৰ মাছ চিনি পোৱা।
অ পাওঁ।
এই কলা কলা মাছটো যে, কলি আজাৰ মাছ। আৰু জিকা, খতি, মচলা তাৰ পিছত দাইলত কঁঠাল গুটি তাৰ পিছত আকৌ তিতা কেৰেলা ভাজি জি।
অ সে আমি এই ৰুটি খানা খাম বুলি বোলে ধেৰ দিনৰ পৰা কৈ আছো। ছিলোঁ মানে ভাবি আছোঁ তাকে বোলো আজি খাওঁ ৰ আবেলি মানলৈ।
অ অ কেইগৰাকী? অ কেইগৰাকী লগ খাই খাবা?
চাৰিজনী মান। আমি জা যোৱালি কেইজনী আৰু খাম।
আহ।
তাৰপিছত মই এতিয়া চাহ খাই বোলে হেৰি বনাম বুলি ভাবিছোঁ মানে। এই নিমকি কেইটামান নিমকি নিমকি যে
নিমকি বনাবা অ অ।
কিনাখিনি কেতিয়াবা ভাল আহে, কেতিয়াবা দোকানৰ পৰা টাউনত গলে ভাল পোৱা যায় বাৰু কেতিয়াবা ঘপককে আলহী আহিলে ইয়াত দোকানৰ পৰা আনিব লগা হয়। বৰ হেৰি নাথাকিলে, তেতিয়া ইমান হেৰি নহয় মানে নিমকি খনে ভাল নহয় ঘৰত ততে বনাই থ ন, আলহী আহিলেও দিব পাৰিম পুতুককে। নিমকি কেইটামান আৰু পিঠা অ পিঠাগুৰি কেইটামানো খুন্দি থৈ দিছো ৰ'দত। মেলি দিছোঁ এতিয়া, আকৌ কেইটামান ভাজ থ'ব লাগিব। এই পিঠা বনাম, আলহী আহিলে তেতিয়া পিঠা বনাই দিব পাৰে। আকৌ ল'ৰাটো স্কুলত গ'লে টিফিন বনাই দিবলৈ পানী পিঠা নিচিনা বনাইলৈ তাত যে ভাজি দিয়ে ৰোল বনাই দিয়ে তেনেকে।
আহ আহ আহ।
সেইকাৰণে অঁ তাকে বোলো। বনাওঁ ৰ আকৌ খুৰমা, নিমকিৰে খুুৰমাই বনাওঁ। বনোৱা নাই তুমি?
বনাও বনাও মই খুৰমাটো বনাও, নিমকিও বনাও ঘৰতে। তুমি খুৰমাটো কেনেকে বনোৱা?
অ এই আদা মথা নিচিনাকে মুঠি লওঁ, হেৰি তাই দি বনাইছো। আটা যে মুঠে। তেনেকেই ঘি দি পেলাই মুঠি লওঁ। তাৰ পিছত আকৌ চেনীৰ চিৰাপতটো। বনাই লওঁ আৰু হেৰি ৰিফাইন তেলত ভাজি পেলাই চেনী চিৰাপখিনিত। হেৰি কৈ দিওঁ। ডুবাই।
অ'
থৈ দিওঁ আৰু ঠাণ্ডা হ'লে নমাই দিওঁ।
অ'।
তুমি কেনেকে বনোৱা।
ময়ো সেই তেনেকেই আটা বা ময়দা। মৌহে তেনেকে আটা আটায়ে ঘিউ তেনেকে মানে মঠি পেলায়। বেলি পেলাই কাটি লৈ তুমি যেনেকে গৈছা। তেনেকেই বনাব আৰু এটা ইলাচী চিলাচি দিওঁ‌ টেষ্ট টো ভাল হয়। বিশেষকে মিঠাতেলত বনাওঁ বোইছা নে ৰিফাইনতটো ইমান নাখাওঁ।
অ' তেল বেছি ব্যৱহাৰ নক
নিমকিট নিদো এ হেৰিটোত দিওঁ। নকওঁ অ'
অ' খোৰ্মাটো ৰিফাইন অকণ কমকে দিওঁ। ফাইন দুচামুচমান দি পেলাই ঘি দি পেলাই মঠি দিওঁ খাই ভাল লাগে তেতিয়া। ঘী বেছি।
অ' ভাল লাগে।
অ'
অ'
পিঠাগুৰি় খুন্দি থৈ দিছোঁ। আকৌ কেতিয়াবা আলহী আহিলে বোলে পিঠা কেইটামানকে বনাই দিছোঁ। বনাই দিব আজিকালি। আকৌ দোকানৰ বস্তুবিলাক আলহীয়ে খাবলৈ বেয়া পায়। আহিলে ঘৰত বনাই দিয়া বস্তুখিনিহে খাই ভাল পায় চাবাচোন।
ভাল পাই অ' হয় অ'
কিনা বস্তুবিলাক আজিকালি ভেজাল হৈছে যে। কেই তেলত বনোৱা বস্তুবিলাক কেইদিনৰ তেলত বনাই ঠিক নাই।
ঠিক নাই অ' সেইকাৰণে পৰাপক্ষত ঘৰতে বনাই খাব লাগে।
আহিলে কি কেটলিমুখত দিয়া পিঠাও পাওঁ ন। কেতিয়াবা নিজে খাবলৈ মন গৈছে বোলে কেটলিমুখত দিয়া। পিঠা কেইটাম বনাই খাওঁ।
তাৰপিছত আকৌ। আবেলি সময়ত কোনোবা আলহী দুলহী আহিলেও বনাই দিলোঁ নিজে।
অ' অ' এই কেটলি মুখৰ পিঠা বনালে। তুমি কি কৰিলোৱা পিঠাগুৰি খিনি খুন্দি লৈ পেলাই ধুনীয়াকে তাত। নিমখ অকমান। নাৰিকল চেনী এনেকে মিলাই পেলাই পানী দিয়ক অকমান সানি পেলাই তুমি চালনীত চালি লোৱা নে?
অ' এই কমকৈ বনাওঁ যে আমাৰ মানুহ বেছি নাই। চালনিত চালি নাথাকোঁ। হাতেদি মোহোৰি মোহাৰি দিওঁ আৰু তাতে ঘিউ অকণো দিওঁ। কাজু কেইটামানো দিওঁ।
অ' নহয় চালনীত চালি ললে গোটা গোটা নিচিনা হয় যে। তেতিয়া পিঠাটো খাই ভাল লাগে।
ভাল লাগে হাতেদি তেনেকে দিলে তেনেকুৱাই হৈ থাকে। লাডু লাডু গোটা গোটা সৰু সৰু হেৰি হয় যে সেইকেইটা মানে চিকটা চিকটা লাগে যে খাই ভাল লাগে ঘৰৰ চাউলৰ পিঠাগুড়ি হ'লে বেছি ভাল লাগে আৰু
আকৌ যে এটা পিঠা বনাই এই চাকনি এপাত দি পেলাই ভাপত দি পেলাই সেইটো কেনেকে বনায়
সেইটো সেই তেনেকেই বনায় একেই কেটলিমুখত দিলে কাপোৰ এখন লাগে আকৌ সেই চেকনি দি পেলাই বনালে চেকনিখনতে পিঠাগুৰিখিনি দি দিলেই হ'ল আৰু কুকাৰৰ হেৰিটো হুচেলটো যে
খুলি পেলাই তাত ভাপটো গৈ থাকে তাত সোমোৱাই দিলেই হৈ গ'ল আও
অ এতিয়া ধৰি লোৱা কেটলি মুুখৰ পিঠা বনাবলে কেটলি টো দৰকাৰ হ'ল আৰু এইটো পিঠা বনাবলে কুকাৰটো দৰ
কুকাৰটোৰ প্ৰয়োজন হয়' ন কেটলি মুখত দিয়া হ'লে মানে কেটলিত দিয়াটো অকণ ডাঙৰ ডাঙৰ হয় চাকনিখনত বনোৱাটো সৰু সৰু হয়
সও সও হয় এ এটা পিঠা অনুমান কিমান সময় লাগে কুকাৰত দিয়াতো।
এই বেছি সময় নালাগে। দুই মিনিট তিনি মিনিট সময় লাগে আৰু হৈ যায় ভাপটো যদি ভালকে হে হৈ থাকে কুকাৰত দিলেতো ভাপটো ধুনীয়াকে একে সমানে আহিয়ে থাকিব। জুইত বনালেহে সময় লাগিব জুই নুমাই যাই লগাই দিব লাগে উম গেছততো একেবাৰে জুইত ওলাই থাকে এটা নিৰ্দিষ্ট হেৰিত দিলে সেইটো পৰিমাণতে ওলাব কম বেছি ভৰাব হে লাগে আও সেই তেনেকে
অ আৰু কি কি পিঠা বনোৱা। মই কেটলি মুখৰ পিঠাটো বনাইছো। কিন্তু সেই চেকনি পিঠাটো বনাই পোৱা নাই চেকনিখন আনি থোৱা হৈ আছে
অ বনাই চাবা পিঠা গুৰি খুন্দি লৈ অ তেনেকৈ খুন্দিলে বনাব পাৰিবা।
অহ বনাইছে
এই পিঠাগুড়ি সেই কেইটামান মেলি থৈ দিছোঁ মানে ৰ'দতে অ কণমান শুকাই থাকক বোলো এতিয়া আ হলে আধা ভজা কৰি থৈ দিম আধা ভজা কৰি পেলাই তেতিয়া হেই কৰিম আও কেতিয়াবা পিঠা বনাই খাম। কে কেটলি মুুখত দিয়া পিঠা।
অহ
ৰ'দত কেইটামান ৰ'দত দি থৈ দিম সেইকেইটাই ল'ৰাটো কেতিয়াবা বোলে পানী পিঠা খাই ভাল পায়। আকৌ স্কুলত টিফিনত ঘৰত বনোৱা বস্তুহে নিবলৈ দিয়ে যে
অ ঘৰত বনোৱা বস্তু নি
বনাই দিম অ সি আকৌ ভাল পায় বনাই দিলে ঘৰতে ৰুটি ভাজি আলু ভাজি তাৰপিছত আকৌ সেই পিঠা পানী পিঠা বনাই দিলে ভাল পায়।
অ আমাৰ ছোৱালীজনীয়ে ঘৰত বনোৱা বস্তু ভাল পায় কিন্তু লৰাটোৱেহে তোমা আমাৰ এইবিলাক ঘৰত বনোৱা বস্তু সি ভাল নোপায় খাবলৈ
অ এই বাহিৰা বস্তুবিলাক ইমান ভালো নহয় নহয়। কেনেকে বা কি বনায় সৰুতে ঘৰতে বনাই দিলে ভাল হয় আও।
উম
টিফিনৰ ঘৰত বনোৱা বস্তুটো মানে হেৰি স্বাস্থ্যৰ কাৰণেও ভাল। পেটৰ কাৰণেও ভাল চাই চিতি বনাই দিয়া হ'ব। কিন্তু দোকানৰ পৰা অনাটো বা কেতিয়া কি তেলত কেনেকৈবা বনাইছে ভালকৈ ঢাকি কৰি থোৱা হয়নে নহয় নে।
সে নহয় অ এতিয়া তোমালোকে যে ৰুটি খানা খাবা
হম
পিছে ৰুটিৰ লগত কি চব্জি বনাবা।
ৰুটিৰ লগত মাংস আনিছোঁ। লোকেল মুৰ্গী
আহ
এইয়া সিহঁতে নহৰু আদা সেইখিনি ৰেডি কৰিছে আৰু পিঁয়াজ কাটাই পিঁয়াজ কাটিছে নহৰু গৰু চোৱাই নহৰু। হৰু গুচাইছে জুই চৌকাত জুই লগুৱাই জুই লগাইছে।
অ। তেনেকে লগ খাই খালে ভাল লাগে আহ।
সেই চাহকণ খাই লৈ পেলাই এতিয়া হা হেৰিত লাগি গৈছে আৰু। চবেই নিজৰ নিজৰ কামত ভাল লাগে। কেতিয়াবা এদিন তেনেকৈ খালে ফূৰ্তিও লাগে মনটোও ভাল লাগে হানে।
আহ।
তেনেকে মাজে মাজে খাই থাকিব লাগে।
খাই থা আহ খাই থাকিব লাগে।
তোমালোকে খোৱা তেনেকে।
আমি তেনেকে খোৱা নহয় আমি ধৰি লোৱা। এই জানুৱাৰী মাহত এক তাৰিখে বা একত্ৰিশ তাৰিখে এনেকে খোৱা হয় আৰু পৰিয়ালটো। লগ খাই।
অ। আমি জানুৱাৰী মাহত খাওঁৱ এইা হেৰি এক জানুৱাৰীৰ দিনা খাওঁ গোটেই পৰিয়ালটোৱে মানে একেবাৰে। মা দেউতাহঁতৰ পৰা আদি কৰি গোটেই পৰিয়ালৰ সৰুৰ পৰা ডাঙৰলৈকে তেনেকৈ। জা জালি গোটেই সোবাই লগ লাগি আকৌ উৰুকাৰ দিনাখন খাওঁ। দিনতে খাওঁ আৰু ল'ৰা ছোৱালী টোপনি যায় যে। সেইকাৰণে সোনকালে খাওঁ দিনৰ ভিতৰত।
অ অ।
ৰাতিলৈ নাথাকোঁ।
আহ।
হ'ব দিয়া ন এই মোক মানে হেৰি মাতিছে যে সিহঁতে।
অ অ ঠিকে আছে হ'ব দিয়া অ।